শুনিছে হয় মই শুনাত- পাইছো হয়। ভালনে?
হয় মই ভালে আছো। তুমি কেনে আছা?
মইয়ো ভালে আছো। কি কৰিছা?
মই এনে আছো দুপৰীয়াৰ আহাৰ গ্ৰহ- মই এনেই আছোঁ। তুমি কি কৰি আছা?
তাকে। মইয়ো অলপমানে এই ভাত পানী খাই উঠি অলপ বিচনাত আহিছো, তাকে ভাবিলো এটা আহ তোমাক ফোন কৰোঁ। আজি ভাবিছিলো তোমাৰ এই আমাৰ যে বিভিন্ন বহু কেইখন যে ঐতি- যবোন আহ পৰ্যটনৰ স্থান বিলাক আছে। ভাবিছিলো আজি তাৰ বিষয়ে অলপমান আলোচনা কৰ আলোচনা কৰো নেকি কি কোৱা?
মানে তুমি এটা ভাল বিষয়ে বাছি লৈছা যিহেতু মানে অসম অস- অসমেই নহয় আমাৰ মানে সকলো ঠাই বিভিন্ন সংস্কৃতি হওক ঐতিহ্য হওক আদি তে পৰিপূৰ্ণ হৈ থাকে আ মানে উ আমাৰ অসমতো বহু বহু ধৰণৰ আ ঐতিহাসিক স্থান আছে মানে তুমি এটা ভাল বিষয়ে বাছি লৈছা।
হয়। যিহেতু ধৰা তোমাৰ আমাৰ অসমখন বিভিন্ন ধৰণৰ ঐতিহাসিক স্থানেৰে ভৰপুৰ আৰু বিভিন্ন ধৰণৰ পৰ্যটকে আমাৰ ঐতিহাসিক এই স্থানসমূহ ভ্ৰমণ কৰাৰ বা বাবে আহে বা আৰু আমাৰ অসমৰ যিটো ইতিহাস হওক বা সংস্কৃতি হওক আৰু ঐতি এ সংস্কৃতি। তেই সকলোবোৰ তোমাৰ ঐতিহ্যৰে মানে হঅ ভৰপূৰ। আৰু ই ইয়াত মানে বহুতো গুৰুত্বপূৰ্ণ ঐতিহাসিক স্থান আছে দিয়া চোন যিবোৰ চাবৰ কাৰণে আমাৰ আহ দেশ বিদে দেশৰ পৰা তোমাৰ বিভিন্ন ধৰণৰ পৰ্যটক আহে আমাৰ এই সংস্কৃতিটোক উপভোগ কৰিবলৈ সভ্যতাতো। বিষয়ে জানিবলৈ আৰু লগতে তোমাৰ এই যে ঐতিহাসিক স্থানসমূহ আছে এই ঐতিহাসিক স্থানো মোক মানে আমাৰ অ অতীত গৌৰৱময় কাহিনী যিবোৰ আছে। তে সেইবোৰ স্মৰণ কৰাই দিয়ে যেনেকে ধৰা তোমাৰ তাৰে ভিতৰত মানে এটা ডাঙৰ ঐ ঐতিহাসিক স্থান হ'ল তোমাৰ আমাৰ এই কি বুলি কয় কামাখ্যা মন্দিৰটো যিটো। আমি শক্তিপীঠ বুলি কও তোমাৰ কামাখ্যা মন্দিৰত অকল আমাৰ ধৰা অসমৰে মানুহ। ভ্ৰমণ কৰিবলৈ নাহে দিয়াচোন তাতে আহ দেশ বিদেশৰ পৰা বিভিন্ন ধৰণৰ পৰ্যটকে তাতে মা মাৰ আশীৰ্বাদ লবলৈ আহে আৰু আহি পিনে তাতে নিজৰ যিখিনি আমাৰ যিখিনি সভ্যতা সংস্কৃতি। সেইখিনি এতিয়া উপভোগ কৰে লগতে এইকেই কেইদিনমান আগতে তোমাৰ অম্বুবাচী হৈ গৈছিলে ন অম্বুবাচিততো আমি দেখা পায়ে আছিলো যে বাতৰিত হওক। বা তাতে আমি মন্দিৰত ভ্ৰমণ কৰি পিনেও যে ইমান বাহিৰৰ পৰা তোমাৰ দেশ বিদেশৰ পৰা অঘৰু অঘৰীবোৰ আহি আছিল বা সন্যাসীবোৰ আহি আছিল আহ তেওঁলোকে তাত তেও মানেও ভক্তি কৰিবলে আহিছিল আৰু লগতে তোমাৰ আমি বাতৰিত মানে মই কেইদিন। কিমান আগতে বাতৰিত পাইছিলো যে তোমাৰ এই আমাৰ যে বলীউডৰ অভিনেতা আৰু অভিনেত্ৰীবোৰ আছে। তেওঁলোকেও তোমাৰ কামাখা মন্দিৰ দৰ্শ পন কৰিবলে আহিছিলে তাতে মানে নিজৰ যিখিনি তোমাৰ ধৰা শক্তি খিনি প্ৰদৰ্শন কৰি পিনে আশীৰ মাৰ পৰা আশীৰ্বাদ লৈ গৈছিল নহয় নে? এই সকলোবোৰ মানে ধৰা তোমাৰ বহুত তে এ মানে মূল্যবান আমাৰ সম্পদ বুলি কব পাৰি তুমি কি কোৱা
হয় হয় ঠিকেই কৈছা আৰু মানে অক কামাখ্যা মন্দিৰে নহয় আৰু বিভিন্ন ধৰণৰ মানে আমাৰ ঐতিহাসিক স্থান যে ৰংঘৰ আহ মানে ৰংঘৰটো ক'বলৈ গ'লে প্ৰমতসিংহই আহ সিংহই মানে স্থাপন কৰি ছিল বনাই বনোৱাইছিল তেওঁৰ ৰাজত্ব কালত আমাৰ আহোম স্বৰ্গদেউ আছিল ত শিৱসাগৰ। জিলাৰ আ ত মানে আম আ মানে আগৰ আহোম স্বৰ্গদেউ সকলে মানে বিভিন্ন ধৰণৰ মনোৰঞ্জন বা খেল খেলিবৰ বাবে বা এই অ মানে আমাৰ যিবোৰ আগৰ ৰজা আছিল সেইবোৰে মানে সাধাৰণ প্ৰজাসকলক কিছুমান খেলত লগাই দিছিল বা তেওঁলোকৰ মানে মনোৰঞ্জন চাই পিনে ভাল লাগিছিল সেয়েহে মানে লাজ পৰিয়াৰে হাতী যুঁজ মহ' যুঁজ আৰু মানে বিভিন্ন ধৰণৰ যিবোৰ খেল আছে সেইবোৰ মানে উপভোগ কৰিবৰ বাবে এই ৰংঘৰটো মানে বনোৱাইছিল। অ মানে এই লংঘৰটো বিভিন্ন ধৰণৰ এই খেলবোৰ খেলোৱা খেলা হৈছিল বা অ ম মানে মনোৰঞ্জন কৰা হৈছিলে আৰু আকৌ ৰংঘৰেই নহয় যেনে আমাৰ আমাৰ জয়সাগৰ জয়সাগৰ পুখুৰীটোৱে জয়সাগৰ পুখুৰীটো মানে ৰুদ্ৰসিংহই নিজৰ মাতৃৰ জয়মতীৰ মানে স্বীকৃ মানে চিন স্বৰূপ চিন স্মৰণীয় কৰি ৰাখিবলৈ মানে এই আম অ জয়সাগৰ পুখুৰীটো মানে বনোৱাইছিল।
হয় আৰু তাৰ ভিতৰত ধৰা তোমাৰ আৰু এটা উল্লেখযোগ্য আ মানে প্ৰতিমা আছে যে এইটো তলাতল ঘৰ অ তলাতল ঘৰ ঘৰৰো তোমাৰ বিশেষ নাথাকা নহয় দিয়াচোন আহ ত যিহেতু আমি সকলোৱে জানোৱে যে শিৱসাগৰত অৱস্থিত এই তলা তলাতল ঘৰটো তোমাৰ বহু তল বিশিষ্ট এক বিশাল মানে স্থাপত্য হয় ইয়াৰ ধৰা তোমাৰ আমাৰ আহোম স্বৰ্গদেউসকলে গোপন সুৰংগ আৰু সুৰক্ষাৰ মানে বিশেষ ব্যৱস্থা কৰিছে যে যেতিয়া যুদ্ধ হৈছিল সেই যুদ্ধৰ সময়ত যদি কিবা বিপদ আহে বা উম য যথেষ্ট খিনি অসুবিধাৰ সৃষ্টি হয় তেতিয়া এই সুৰংগসমূহ ব্যৱহাৰ কৰি আহ কৰি তেওঁলোকে বাহিৰলৈ ওলাই গৈছিল বা এই সুৰংগসমূহ তেওঁলোকে ব্যৱহাৰ কৰিছিল বুলি আমি সকলোৱে মানে বহুত এ মানে আগতে কিতাপ সমূহ আমি পঢ়িয়ে আহিছোঁ দিয়াচোন আৰু তাৰ ভিতৰত তোমাৰ কাৰেংঘৰ এইটো এটা মানে যথেষ্ট গুৰুত্বপুৰ্ণ মানে স্থাপত্য হয়। আহো আহোম সাম্ৰাজ্যৰ এ আৰু এই দুয়োটা তোমাৰ এই এ তলাতল ঘৰ আৰু কাৰেং ঘৰ এই দুয়োটা মানে আহোম সাম্ৰাজ্যৰ এই ৰাজকীয় প্ৰাসাদ আছিল বুলি শুনিছোঁ মই আৰু তাৰ লগতে আৰু যথেষ্ট খিনি তেনেকুৱা মানে আহোম সকলৰ ৰাজত্ব কালতে বিভি বিভিন্ন ধৰণৰ স্থাপত্য বিদ্যা মানে আছিল বা তেওঁলোকৰ সময়ত এই বিভিন্ন বিভিন্ন ধৰণৰ স্থাপত্য বিদ্যা উন মানে উন্নত আছিল কাৰণ তেওঁলোক সেই সময়ত তেওঁলোকৰ যিটো নিৰ্মাণ আছিল সেইটো যথেষ্ট উ মানুহৰ আছিল। আৰু মানে উম সেই সময়ত যিবিলাক ধৰা তোমাৰ ঘৰ বনাইছিল বা এ যে তেনে ধৰণৰ স্থাপত্য তৈয়াৰ কৰিছিল তেওঁলোকে আজিলৈকে চাবাচোন তোমাৰ তাৰে মানে যিটো এ এটা উম মানে ছবিটো বা ঘৰৰ যিটো এটা হেৰী উম, আজি সেইটো মানে আজিও মানে সেই একে আগৰ নিচিনাই হৈ আছে মানে এতিয়া যেনেকে আমি ঘৰ বনালে দুবছৰ তিনিবছৰ পিছত আকৌ মানে আমি ৰং কৰিব কৰিব লগা হয় বা মেৰামতি লগীয়া হয়। কিন্তু আগৰ দিনত যিবিলাক তেওঁলোকে ঘৰ বা স্থাপত্য যি ধৰণৰ তৈয়াৰ কৰিছিল। সেইবোৰ মানে যথেষ্ট উন্নতমানৰ আছিল নহয় নে
হয় ঠিকেই, ঠিকেই কৈছা মানে আগৰ সেইবোৰ মানে মজবুত আছিল স্থাপত্যবোৰ কিন্তু আজিকালি ক'বলৈ গ'লে দুই তিনি বছৰৰ পিছতে তুমি যেনেকে ক'লা মানে ৰং কৰিব লাগে বা আৰু পুনৰ আৰু এইবোৰ মানে ভালদৰে বনাব লাগে আ মানে উম আৰু অকল আ অসমৰ স্থাপত্যই নহয় অসমৰ যুদ্ধ মানে ইতিহাসত স্মৰণীয় হৈ থাকিব যেনে শৰাইঘাটৰ যুদ্ধ। অ মানে তেতিয়া যে উম মানে সোতৰ ষোল্লশ এসত্তৰ চনত মানে উম শৰাইঘাটৰ যুদ্ধটো সংঘটিত হৈছিল মানে এইটো বহুতেই ডাঙৰ যুদ্ধ বুলি ক'ব পাৰি। স মানে আহোম সেনাপতিৰ অ লাচিত বৰফুকন আৰু অ ইফালে মোগলৰ সেনাপতি অম ৰামসিংহৰ মাজত এই যুদ্ধখন সংঘটিত হৈছিল আ মানে এই যুদ্ধৰ সময়তে চাগে উম লাচিত বৰফুকনৰ মানে মৃত্যুও হৈছিল বা আটো বহুত অ মানে সাহসেৰে এই আম যুদ্ধ যুদ্ধ কৰিছিলে আৰু মানে বীৰত্ব দেখুৱাই পিনে অ বীৰত্ব দেখুৱাই ছিল।
হয় ঠিকে কৈছা দে আৰু তোমাৰ এই লাচিত বৰফুকনৰ কথা যে ক'লা এই লা লাচিত বৰফুকনে তোমাৰ আহোম বাহিনীটো যিটো সেই আহোম মানে লাচিত বৰফু বৰ ফুকন যিটো আহোমৰ সেনাপতি আছিল তেওঁ মানে অ মোগল সেনাক পৰাস্ত কৰিছে আৰু লগতে আমি মানে বহুত মানে এই যেতিয়া লাচিত বৰফুকনৰ কথা আমি পঢ়ো বা শুনো তেতিয়া আমাৰ মনলৈ এটা কথা আহে যে লাচিত বৰফুকনে এ তেওঁৰ নিজৰ দেশ দেশৰ বাবে এ তেওঁৰ যিজন মোমায়েক আছিল মোমায়েকে মানে তেওঁ এই দেশৰ লগত মানে এ উম হেৰী কৰি আছিলে। অম এ মানে ধকা কৰি আছিলে যাৰ ফলত মানে তেওঁ নিজৰ মোমায়েক নিজৰ দেশৰ বাবে মাৰি পেলাইছিলে আমি সকলোৱে জানো ন তেখেতে এটা মানে লাইন কৈছি ছিলে যেতিয়া তেওঁ মোমাইক আ নিজৰ মোমাইক মাৰিছিলে যে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈ মানে তেওঁ এ নিজৰ মোমাইকে মানে নিজৰ দেশৰ বাবে এ অম সম সমৰ্পন কৰি দিছিলে। আৰু মানে এই ইয়াৰ পৰা আমি জানিব পাৰোঁ দিয়াচোন পাৰোঁ দিয়াচোন যে তাইৰ তেওঁৰ মানে কিমান খিনি দেশ প্ৰেম আছিলে। আমি নি নিজৰ এ দেশৰ কাৰণে। এ আৰু কিমান খিনি সাহস আছিল যে তেওঁ নিজৰে এ মানে এ তোমাৰ এই মোমায়েকক মাৰি পিনে নিজৰ দেশৰ নামটো উজ্বলাই উজ্বলাব পাৰি ছে। আৰু তোমাৰ ক'বলৈ গ'লে আৰু যথেষ্ট খিনি তেনেকুৱা ঐতিহাসিক মানে স্থান আছে দিয়াচোন। তাৰ ভিতৰত তোমাৰ এই তেজপুৰৰ আ অগ্নিগড় আ যথেষ্ট জনপ্ৰিয় হয়। য'ত মানে ধৰা তোমাক এ আমি কাহিনী পঢ়িয়ে আহিছোঁ ন যে য'ত তোমাৰ ঊষা আৰু অনিৰুদ্ধৰ এ বিবাহ হৈছিল। নহয় নে? য'ত তোমাৰ ধৰা বান ৰজাই এই কি বুলি কয়? উষা বানৰজাৰ কন্যা আছিল দিয়াচোন আৰু বান ৰজাই উষা সুৰক্ষিত ৰাখিবলৈ পাহাৰ খনৰ মানে এ চাৰিওফালে অগ্নিৰ বেস্তনী নিৰ্মাণ কৰিছিল সেইবাবে মানে এই এই উম গড়টোৰ নাম অগ্নিগড় হিচাপ পে মানে জনাজাত হৈছিল সকলোৰে মাজত আৰু ইয়াৰ যথেষ্ট খিনি মানে ইতিহাসত পৌৰাণিক কাহানিও উল্লেখ আছে নহয় নে?
হয় ঠিকেই কৈছা আৰু মানে নগাও জিলাত যিটো বৰদোৱাত থান আছে তাৰো মানে বহুখিনি আহ মহত্ব আছে যেনে অ মানে ইয়াত শ্ৰীমন্ত শংকৰদেৱে মানে জন্ম জন্ম লাভ কৰিছিল এই বৰদোৱা স্থানতেই মানে শংকৰদেৱে জন্ম লাভ কৰিছিল আৰু মানে তেওঁলোক আহ শংকৰদেৱে এটা অ মানে কীৰ্তন ঘৰও নিৰ্মাণ কৰি মানে থান এটাও নিৰ্মাণ কৰিছিল যিটো মানে বৰদোৱা সত্ৰ হিচাপে মানে অ আমাৰ সকলোৰে মাজত প্ৰচৰিত হৈ বা বিখ্যাত হৈ আহিছে।
হয় হয়। ঠিকে কৈছা আৰু মানে তেওঁ তেওঁ মানে যিহেতু বৈষ্ণৱ সংস্কৃতিৰ আমাৰ যিটো বৈষ্ণৱ সংস্কৃতি হওক বা সনাতন ধৰ্মই তাৰে মানে প্ৰচাৰ কৰিছিল সকলোৰে মাজত সেই সি মানে এতিয়াও আমাৰ মাজত উজলি আছে বা আমি এই তেওঁৰ সংস্কৃতিটো সকলো আগবঢ়াই লৈ যাই আছো তেখেতৰ অৱদান মানে অসমৰ বাবে মানে অতু- অতুলনীয়, কাৰণ অসমীয়া সমাজ হওক বা সাহিত্য হ‌ওক, সংগীত হ‌ওক বা ধৰ্মীয় সংস্কাৰ সংস্কাৰ এই সকলোবোৰত মানে তেখতৰ যথেষ্টখিনি ভূমিকা আছিল বা আমি যথেষ্টখিনি ভূমিকা দেখা পাও আহ আৰু তোমাৰ এই আমাৰ যিবিলাক ঐতিহ্যপূৰ্ণ স্থান সমূহ আছে। এই সকলো স্থান সমূহলৈ এ মানে ধৰা তোমাৰ দেশ বিদেশৰ সকলোবোৰ পৰ্যটকে আহি ইখিনি যথেষ্টখিনি জ্ঞানো লাভ কৰি দিয়চোন যথেষ্ট খিনি শিকি শিকিও যায় নহয় নে।
হয় ঠিকেই কৈছা আৰু মানে ই আমাৰ অ অৰ্থনৈতিক ক্ষেত্ৰতো প্ৰভাৱ পেলাই যেতিয়া মানে আমাৰ এই লোকসকলে আহিব বা আমাৰ পৰ্যটন কেন্দ্ৰবোৰ চাব। আমাৰ অৰ্থনীতিত প্ৰভাৱ পৰে বা আমাৰ যিটো আমাৰ এটা গৌৰৱ আছে সেইটোও বৃদ্ধি পায়।
হয়, হয় ঠিকেই। বাৰু আজি তোমাৰ লগত এই আলোচনা কৰি য যথেষ্ট খিনি ভাল লাগিল দেই।
হয় মোৰ বহুতেই ভাল লাগিল।
ঠিক আছে বাৰু আকৌ এদিন নতুন এটা বিষয়ত কথা পাতিম আজিলৈ সামৰিছোঁ।
হয় ধন্যবাদ।
হয়।